হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল'। হেল্ল'।
হেল্ল'। আৱাজ অহা নাই কি ৰিপ্লাই প্লিজ।
হে, হেল্ল'।
হা?
তোমাৰ মাতটো অহা নাই ভালকে। হেল্ল'।
হেল্ল'।
অঁ। তোমাৰ মাতটো, অঁ' এতিয়া পাইছোঁ, তোমাৰ মাতটো অহা নাছিল ইমানকে।
অহ'-অহ'।
কি কৰি আছা?
কি কৰি আছা, মই এনেই আছো ভাত খাব ওলাইছোঁ, তুমি কি কৰিছা?
অঁ' মইও ভাত খাই উঠিলৈ এতিয়া বিচনাত আছোঁ।
উমঁ' তোমাৰ ক'ত ঘৰ? কি কৈছা? মোৰ গুৱাহাটীতে।
অঁ। কি পঢ়ি আছা?
মই বেংকিঙৰ কৰ্চিং কৰি আছোঁ।
বেংকিং। কি কৰি আছা বোলো?
শুনা পোৱা নাই নেকি?
অঁ' শুনি আছোঁ, কি কৰি আছা বুলি ক'লা?
তুমি আকৌ। মই বেংকিঙৰ ক'চিং কৰি আছোঁ, শুনি পাইছা?
অঁ' পাইছোঁ পাইছোঁ, তোমাৰ নেট শ্লো নেকি?
মোৰ নেট ঠিকে আছে, ইয়াতে কেতিয়াবা চাৰ্ভাৰ ডাউন মাৰে। মানে বহুতে কথা পাতি থাকে যে।
হুম।
এপটো যে চলি থাকে বহুতে কথা পাতি আছে যে সেইকাৰণে।
তুমি অৰজিনেলি গুৱাহাটীৰে হয় নেকি?
মই অৰজিনেলি মঙ্গলদৈ।
মঙ্গলদৈ।
উম'।
আচ্ছা'।
তুমি কৰ হয় অৰজিনেলি?
মই গুৱাহাটীৰে হয়।
অ
ক'ত থাকা এনে
হেঙেৰাবাৰী
মেলা চাব যোৱা নাই।
নাই যোৱা
কিয় বহুত গৰম কাৰণে নি
আৰু ইমান মানুহ অশান্তি তুমি কিবা জব কৰি আছা নে পঢ়ি আছা
মই মই ডিগ্ৰী কমপ্লিট কৰিলোঁ
উম
এতিয়া এনেই আছো ফিলেঞ্চিং কৰি থাকোঁ মাজে মাজে আৰু জব বিচাৰি আছোঁ শুনি আছা
অ উম উম এ আইত কথা পাতি আছা নেকি হে
হা
এ আইত কথা পাতি আছা নেকি
এ আইত
অ
এ আইত মানে
মই এ আইত কথা পাতি থকা যেন লাগিছে
নহয় নহয় কি আহি গ'ল মই নিজে কথা পাতি আছোঁ মাতটো খালি আহা নাই মাজে মাজে ৰখি যায়চোন ভাত খালেন
এনেকুৱা লাগিছে এ আইত কথা পাতি আছা নি
এই নাই এ আই নহয় দিয়া ভাত খালা নে নাই বোলো
নাই খোৱা মাৰ
উম ৰেণ্ট লৈ থাকা নে কি
উম কি কৈছা
ৰেণ্টত থাকা নিকি তুমি গুৱাহাটীত
অ
অ ঘৰত কোন কোন আছে তোমাৰ
মাঁ আছে, দেউতা আছে, দাদা আছে।
হুউম
মা, দাদা, দেউতা আৰু মই
অ সৰু মানে
অ তোমাৰ লোকৰ কি ডাঙৰ নেকি
নহয় সৰু য়ে ফেমিলি মই ঘৰৰে সৰুঁ
উম
মই বাইদেউ এজনী আছিল বিয়া হ'ল এতিয়া আৰু
তোমাৰ অৰিজিনেল ঘৰ হেৰি চাগে ন' লৱাৰ আচাম?
লৱাৰ আচাম মানে কি গুৱাহাটীতে। অৰিজিনেলি মই ইয়াৰ হয়, তোমাৰ হাজো। গুৱাহাটীতে থাকোঁ, ভইচটোত
মানে কথা টনটোট গ'ম পায়।
তোমালোকৰ মঙলদৈৰ মানুহৰো গ'ম পাই টো
উম।
তাত মানে এটা থেই থাকে টো সুৰ এটা থাকে ক
অ'। কেনেকা কচোন?
হা?
কেনেকুৱা থেটটো?
নাখাওঁদে আৰ যামদে আৰ।
আটো নহয় নাখাওদে আ সেনকে নহয় আমাৰ দৰঙীয়া মানুহ বিলাক এনেকে খাইতটো বেছি কয় এ নাখাওঁ যে এ আ টো বেছি কয়। কি হব এ এ অ', আ টো বেছি কয়। নহয় ৰঙীয়া কি দৰঙত পৰে নেকি?
দৰঙত নপৰে ৰঙীয়া টো কামৰূপত।
তেতিয়াহ'লে।
আজি কালি দৰং পৰা হ'ল।
নপৰে।
তোমাৰ ডিগ্ৰী কৰি হ'ল নেকি?
উম। বাকী আৰু হেৰি তোমাৰ লাইফত কি কৰিব বিচাৰা?
লাইফত কি লাইফত আৰু মানে আই টি ডিপাৰ্টমেণ্টৰ ফালে যাব ইচ্ছা আছে। মানে মই বি চি এ কৰিছিলোঁ তোমাৰ বেচেলাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন।
উম, উম
কি কমাৰ্চৰ আছিলা?
আৰ্টছ ৰে
আৰ্টচৰ আচ্ছা। তোমাৰ এইমটো কি পিছে?
এইম কি বেংকত পাৰিলে জব কৰিম বুলি হে আৰু।
বেংকত?
উম।
আচ্ছা, বেংকৰ জববিলাক ওলাই থাকেচোন।
উম, উলাই।
এনেই এপ্লাই ক'ৰবাত ইণ্টাৰভিউ দি পাইছেনে নাই?
এতিয়ালৈকে মই বেংকত ইটাৰভিউ দিয়া নাই।
অ'।
কচিংটো শেষ হোৱা নাই যে, শেষ হ'লে ইণ্টাৰভিউ দিম আৰু।
ক'ত কৰি আছা কচিং?
খৃষ্টান বস্তি
হম্
মহেন্দ্ৰ
ঘৰত কেতিয়া মানে গৈছিলা?
আহিছোঁ বেছিদিন হোৱা নাই ওৱান মান্থো হোৱা নাই।
অঁ। কিছুমান ক্লাচ হৈ আছে নেকি?
উম্। হয়।
হেল্ল'।
ভাত খালা?
খালো, খাই কিনে এই বিচনাত উঠিছোঁ যোৱাকালি অম্বুবাচী মেলা চাব গৈছিলোঁ।
কিমান মানুহ, মানুহ বহুত না মানুহ বহুত হৈছে, বৰষুন পাইছা ন?
বহুত পোৱা নাই এই একদম অৱস্থা নোহোৱা হৈ গৈছে। মোৰ মূৰ ঘূৰাই গ'ল, তাৰপিছত প্ৰেছাৰ আছে হা, প্ৰেছাৰৰ কাৰণে ইমান গৰম। তাৰপিছত মানুহবিলাকৰ গাৰ মানে গোন্ধটো থাকে নহয় সেই গৰমত চবৰেতো অকল মদৰে বা একেবাৰে নালাগে একদম বেয়া গোন্ধ ওলায় যে মানুহবিলাকৰ সেই ভাত থাকিব নোৱাৰে যিমান বহুত মানে হৈছে। কিয় আহিছা?
মিনি পাৰ্ফিউম লৈ যাব লগা হৈছে না।
কি কৈছা?
মানে গ'লে মানে মিনি পাৰফিউম এটা এটা লৈ যাব লাগে চবে।
অঁ। আৰু ওখ মানুহ হ'লেতো ভাল। এতিয়া মই ওখ আছোঁ হ'লেও মানে মোতকৈও ওখ কিছুমান আছে আৰু মোৰটো পোৰা জিৰাফৰ নিচিনাকৈ ওপৰত থ'ব লাগে। উশাহ ল'ব লাগে নহ'লে তলতে ল'ব নোৱাৰে যিকেইটা মানুহ অলপ চাপৰ চাপৰ মানুহ ইহঁতকেইটা মৰি যোৱা যে নিচিনা পাই গৈছিল।
উম্।
সোমবাৰ গৈছিলোঁ অম্বুবাচী মেলা।
এটা যে ভিডিঅ' যে ভাইৰেল হৈছে যে বটল মাৰি দিছিল নেকি ছোৱালীটোক লাজ পাইছা নে?
হা কি ভিডিঅ'?
কামাখ্যা মন্দিৰত যে, শুনা পাইছা? যে ওপৰত যে ল'ৰা এটা আৰু ছোৱালী এটা যে যে খোজকাঢ়ি গৈছিল যে বটল মাৰি দিছে যে ভিডিঅ' এটা যে ভাইৰেল হৈছে সেইটো মানে কি এ
সেইটো কি জানা এনেকে লাইনত মানে কি বুলি কয় বহুত মানুহ নহয় অলপ মানে চেক পইণ্ট টাইপত ৰাখিছে আৰু গেট ত' ৰিজেক্ত চাই মানুহ খাব দিয়ে অলপ অলপ ৰহি কিনে যাব দিয় তাৰিছত আৰু থাকেই নহয় কিছুমান। মানুহৰ এটা মান চুল থাকে ন। ত' মই আগত যাম ত কিছুমান মানে সেই ওপৰে ওপৰে যোৱা গৈ আহিছিল। আমাৰ আগতে মই আমি যেতিয়া। হা।
কিন্তু ছোৱালী অলি ছোৱালীটোৰ ল'ৰাটোহে গৈছে কিয় অকপণনি বটল মাৰি দিছে। ইমান অভদ্ৰ নে।
সেইটো বেলেগ আৰু মানুহ বিলাকে কিয় পাবলে কিন্তু তাৰ আগত আমি যেতিয়া গৈছিলোঁ। হৈ যাওঁ তেওঁ বাহী থাকো তেওঁ সেই ট। তেতিয়া গ'লোঁ থাকোঁতেও মানে বহুত মানুহ এনেকৈ গৈছিল তাৰপিছত এজনী ছোৱালীকতো আই পি এছ অফিচাৰে। আছিলে আৰু মানে পুলিচটো মানে ছোৱালীয়ে হয় তিৰুতা মানুহ তাৰপিছত। যি গালি দিছে তাৰপিছত কোবাইছে একদম পোৰা বেয়া মাৰিছে সিহঁতক। এনেকৈ ওপৰে ওপৰে যাই আছে ওপৰত লাইনত তাৰ আছে সেইবিলাকত মানুহ মৰিলেতো আকৌ ইহঁতেৰে দাই লাগিব।
অ।
নিজে গৈ কিনিতো মৰিলেও মানে দায়িত্ব অসম চৰকাৰৰ হতে লাগিব।
এটা সময়ত যাই যাই চাগে মানুহ নোযোৱাই হ'ব না।
নুহোহ হ'ব কিন্তু বহুত মানুহ বা।
হুম।
পাৱাৰ বহুত যে।